হেল্ল'
অ, হেল্ল' নমস্কাৰ।
হয় নমস্কাৰ নমস্কাৰ শুনা পাইছেনে
পাইছো পাইছো আহ কি কৰিছে
নাই আছোঁ আৰু এনেই ঘৰতে বহি আছোঁ ৰুমতে হয় আপু আপুনি কি কৰিছে এনেই আছে চাগে
উম ময়ো শুই আছো আৰু মানে টোপনি ধৰিছে অকমান শুব ধৰিছো বাৰু আপোনাৰ দিনটো কেনেকুৱা গ'ল
উম দিনটো মই উঠিলো আপোনাৰ কেইটামানত উঠিলো আঠটা মানত উঠিছো আঠটা চাৰে আঠটা মানত উঠি কিনে গা পা ধুলো গা পা ধুই চাহ পানী খাই অলপ এ নিজৰ কৰ্ম কৰ্ম কৰ্ম জেগালৈ গলো তাৰ পাছত সন্ধিয়া আপোনাৰ সন্ধিয়া নহয় আবেলি চাৰে চাৰিটা মানত আহিলো আহি কেনে পাঁচটা মান বজাত জিমত গ'লো জিমত যাই অ চাম সাতটান সাতটা পোন্ধৰ মানত ৰুম আহি পাইছো আৰু মানে নেক্সট আহি পাই কেনে এনেই আছো আৰু তাৰ পিছত মোবাইল চবাইল চাই আছো চাই চাই চাই চাই ভাত চাত খালোঁ অলপ আগতে ভাত চাত খাই কেনে এতিয়া বৰ্ত বৰ্তমান এনেই আছো আৰু ম ফিলিম চিলিম চাই কিবা কালি ৰাতিপুৱা আৰু সেম ৰুটিন হয়
আচ্ছা আচ্ছা আচ্ছা কি চাই আছে আপুনি মানে নামটো জনাব?
সমন কি চাই আছোঁ
উম হুম
অ মই চিৰিজ এখন চাই আছো আৰু তোমাৰ নেট লফ্লিক্সত আছে ডাৰ্ক নামক ডি এ আৰৰ্ক ডাৰ্ক টাইমটোভোলৰ হয় চাবা কেতিয়াবা ধুনীয়া ৱেব চিৰি ৱেব চিৰিজ নহয় চোযে টিভি শ্ব' হয় এইটো
আচ্ছা আচ্ছা চামবাৰো আচ্ছা ঠিকে আছে বাৰু বাৰু আপুনি মানে কি কৰি ভাল পায় এনেই
অ কি মানে অ আচ্ছা কি কৰি ভাল পায় কি কৰি ভাল পাই ভিত ভিতৰত মই মানে খ খানা মানে যিকোনো বস্তু খা খানা পিনা খাই ভাল পাওঁ আৰু নতুন নতুন ডিচ নাইবা আপোনাৰ মানে ফিল্ম চিলিম চাই তেনেকুৱাই ভাল তেনেকুৱাই ভাল পাওঁ আৰু নিজ নতুন নতুন ঠাইলৈ ঠাইলৈ যায়ো ভাল পাওঁ বাৰু
আহ খানা মানে ধৰি লওক কেনেকুৱা ধৰণৰ খাদ্য বস্তু আপুনি ভাল পায়
আচ্ছা কেনেকুৱা ধৰণৰ আ আপোনাৰ মানে অ নিৰামিষতকে মই আমিষ খাদ্য বেছি ভাল পাওঁ আৰু মানে
কিয় বাৰু মানে মইটো মানে ময়ো আমিষ এ ভাল পাওঁ বাৰু মোৰ মানে আহ মানে আজিকালি মানে কি হৈছে এইবিলাক খাই খাই মানে এতিয়া মানে নিৰামিষটো অকমান সেয়ে আৰু খাবৰ কিবা যেনে লাগে লগা আছে
ছাপৰ্ট নকৰা যেন লাগে
মানে ভাল নালাগে আৰু আজিকালি
অ আচ্ছা আচ্ছা হয় অ আচ্ছা আচ্ছা ঠিকে আছে বাৰু নাই নিৰামিষ ও খাব লাগে মই তাকে মই মইতো মই মাছ মাংস তামাম মাছটো বেছি ভাল নাপাওঁ মাং সই খাওঁ আৰু বেছি মাছ মাংস খাই খাই খাই খাই যোৱা বছৰ অলপ ফাষ্ট ফুড দুপৰীয়া কোনো খৱাৰ টাইম তেবুল নাই দুপৰীয়া মানে কাম অফিচৰ পৰা ডাইৰেক্ট ফাষ্ট ফুড খাওঁ কিবা কিবি ম'ম' চ'ম' হাবি জাবি খাই খাই খাই লাষ্টত মোৰ ব'ম বেমাৰ হৈ গৈছিল ফেটি লিভাৰ হৈ মানে মৰা মুখৰ পৰা বাচিছো মই তাৰ পাছত মই তিনি মাহ অহ হ হ
অ আপোনাৰ আৰু মোৰচোন একে মানে ধৰি লওক মোৰো কি হৈছে জানে মানে মই যেতিয়া মানে আহ উচ্চতৰ মাধ্যমিকত মানে পঢ়ি আছিলোঁ। তেতিয়া মানে কি হ'ল, উম - উম, মই মানে কি হ'ল, এদি- এদিন হঠাৎ মানে মোৰ পেটটো বহুত বিষ কৰিলে, হা।
হয়।
বহুত বিষ, মানে কেনেকুৱা মই এতিয়া মানে আপোনাক বুজাবও নোৱাৰোঁ। মোৰ গোটেই হাড্ডিবিলাক ধৰি লওঁক বিষাইছে, উম - উম, মানে সেইটো বহুত
দি হয়।
নাই, মানে সেইটো বিষয়ে মই মানে ভবাই নাছিলোঁ যে ইমান বিষো হব পাৰে, মানে
ভয়ানক?
গোটে হাড্ডি, বডি যিমান মানে বডি- মোৰ দেহত যিমান অংগ- পত্যংগ আছে চব খিনিতে হানিছে আৰু মানে এনেকুৱা। তাৰ পাছত মানে কি হ'ল, ডক্ টৰ তাত গ'লো, ডক্টৰে ক'লে একো নাই, অভাৰ মানে বেছিকে গেছ হৈছে মানে এনে গৈছে। তাৰ পাছত ঠিকে আছে, আহিলো, আহি পিনে মানে তথাপিতো অকমান বিষটো হৈছে। তাৰ পিছত অলপ সাৱধানে খোৱা কৰিলোঁ, তেতিয়া অহা নাই বাৰু। তাৰ পিছত এইটো কি বুলি কয়, আল্ট্ৰাছাউন কৰিব দিলে।
আল্ট্ৰাছাউন, অ' মোকো দিছিলে আল্ট্ৰাছাউন কৰিব, উম। উম, উম।
মানে কি হৈছে, ফেটি লিভাৰ মানে ষ্টাৰ্লিং হ- মানে এনে হৈছে সেনেকুৱা ধৰণৰ‌ আছে। আ- হেৰিকে আৰু তেতিয়াৰ পৰা মোৰ মানে স্বাস্থ্যটো বহুত বেয়া। উম, নাই - নাই। এতিয়া মানে- এতিয়া কি হৈছে, মোক ক'ব নোৱাৰোঁ মানে এতিয়া হয়তো কি ভিতৰত মানে বহুত বেয়া হৈ থাকিব পাৰে, কাৰণ ব ৰ্তমানো মই আজিও মানে মোৰ গাটো বহুত বেয়া হৈ আছে।
অ' আচ্ছা। এই- এইটো কিমান দিনৰ কথা? কিমান দিন আগৰ কথা?
মইতো এতিয়া মানে স্নাতকোত্তৰ ডিগ্ৰী কৰি আছোঁ। তো এই তেতিয়াই কথা মানে। মই চাগে এ উম, এক- একা- একাদশত মানে আছিলোঁ
তিনি - তিনি, চাৰি মোটামুটি ধৰ, পাঁচ বছ- চাৰি বছৰ মান হ'ল চাগে। চাৰি বছৰ, চাৰে চাৰি বছৰ।
নহয় - নহয়, বেছি হ'ল। তিনি, চাৰি, ছয় বছৰ। ছয় বছৰ হ'ল। মোৰ মানে এটা গেপ আছে এবছৰ। সেইকাৰণে। অ' মানে তেনে কে সেই আৰু কি বুলি কয়, তেতিয়াৰ পৰা মানে মোৰ কি- মানে পেটৰ অকমান প্ৰব্লেম হৈছে হা, মানে মই হজম নহয়। মানে খালেও মানে কেতিয়াবা বমি হৈ ওলাই যায়। মানে বস্তুবিলাক মই সহজে ল'ব নোৱাৰোঁ। কেতিয়াবা মানে পানীও খাব নোৱাৰোঁ, মোৰ এনেকুৱা হৈ গৈছে অৱস্থা।
এ- এটা কাম কৰিবা, মোৰ কথা শুনা যদি। তুমি- মই- মোৰো হৈছিলতো, মই গম পাইছোঁ ভাত- তুম পানী কমকে খোৱা চা- পানী কমকে খোৱা চাগে না?
পানী মই আগতে বহুত কমকে খাইছিলোঁ, কিন্তু এতিয়া যিমান পাৰোঁ খাব ট্ৰাই কৰোঁ, কিন্তু সিমানো নাখালোঁ আৰু।
গম পাইছোঁ। না- মানে পানীটো অলপ বেছিকে খাবা, কিন্তু মানে ভাত খোৱাৰ আগত। ভাত খোৱাৰ মিনিমাম এক ঘণ্টা আগত বেছি পানী নাখাবা। একদম নাখাবাই পাৰিলে, অলপ-চলপ খাবা আৰু, আৰু ভাত খোৱাৰ শেষলৈকে মানে ভাত খোৱা- ভাত খোৱা চাপছ এতিয়া হ'লে, এতিয়াৰ মোটামুটি আধা ঘণ্টা একঘণ্টালৈকে পানী নাখাবা, মানে অলপ-চলপ ব গলত ছাপ'জ ভাত বাজিল, সেইটো বেলেগ কথা। কিন্তু এনে যে গিলাচে - গিলাচে পানী খাবা ভাত খাৰ পাছত, সেইটো - সেইটো নহয়। সেইটো নাখাবা। তেতিয়া মানে বহুত - বহুত গেছ ফৰ্ম হয় তেতিয়া। অ' মানে ভাত টো হজম হ'ব নোৱাৰে। সেইটোৱে মানে মোৰ এইবাৰ উল্টা পুল্টা কাৰণতে মোৰ হৈছিল। মই এতিয়া মোৰ যেতিয়া অসুখ হৈছিলে, হোৱাৰ পিছত মোক তিনি মাহ পুৰা তিনি মাহ নিৰামিষ তো নিৰামিষে, ডাইৰেক্ট বইল - বইল খাইছোঁ একদম মানে। মই ডাইৰেক্ট বইল দালি, বইল ভাত, এনেকৈ খাইছিলোঁ। পিছত এতিয়া ভাল পাইছোঁ বাৰু, ভগৱানৰ কৃপাত। নাই এতিয়া।
মানে এতিয়া হেৰি মোৰ মানে কি কয় মানে হয় আপুনি কৈছি এচি ডিতি আছে এচি ডিতি পইচা কাৰণে মই মানে বহুত- বেয়া অৱস্থা হৈছে গোটেইটো-গোটেই শু পৰি যায় মোৰ। আৰু আঁহ- ক' মানে মই মানে কি কৰো জানে ভাত খোৱাৰ অকণমান আগত পানী খাই লও। তাৰপিছত- ভাত খোৱাৰ পিছত মানে নাখাওঁ বাৰু সিমান নাচ হ'লেও খালেও মানে অ' অসুবিধা পাওঁ। আৰু কি হৈছে জানানে মই এটা প্ৰব্লেম হৈছে আপুনি জনাবচোন? মানে আপোনাৰ যদি সাদ্ৰিক মানে কিবা হেৰি আছে সাদৃশ্য আছে? মানে মই আহ মানে মোৰ যেতিয়া মানে গেষ্টিক হয় বা এচিড ৰিফ্লেক্স হয় ন এতিয়া মাজে মাজে কি হয় মোৰ এই ৰক্ত চাপ মানে কি বুলি কয় প্ৰেচাৰটো মোৰ মানে অকমান লৌ হৈ যায়।
লো' হৈ যায় আচ্ছা, মোৰ প্ৰেছাৰৰ প প্ৰব্লেম নাই বাৰু প্ৰেছাৰ মই এতিয়ালৈকে জুখি পোৱা নাই মোৰটো নৰ্মেলে থাকিব থাকলে হাই থাকব ল লো নাথাকে মোৰ কাৰণ মই লৌ থকা মানুহ নহয় বাৰু কিন্তু এটা কাম কৰিবা যদি প্ৰেচাৰটো চেক কৰি ল'বা। যদি তোমাৰ ল' আছে, তেতিয়া তুমি ল' থাকিলে সিমান তেন চন নাই তুমি পুৰা ভাল-ভাল বস্তু খাই থাকিবা। মানু-
ভাল, ভাল, ভাল বস্তু এতিয়া ভাল-ভাল বস্তু মানে চাব। মোৰ মানে কিমান হয় ষাঠি লৈ যায়, ষাঠি-ষাঠি হয়। ষাঠি হয়, ষাঠি হানড্ৰেড হয়। মো মানে বহুত কমি যায় ন মোৰ, এইটো তো আশী মান থাকিব লাগে। ন' মোৰ ষাঠি হৈ যায়, হানড্ৰেড হৈ যায়।
আচ্ছা-আচ্ছা।
মানে এইটো পাৰফেক্টটো এইটি এণ্ড ওৱান টুৱেণ্টি। মোৰ হয়, ছিক্সটি হাড্ৰেড। এতিয়া সেনেকে হ'লে মানে মোৰ বহুত- উম। এতিয়াটো নহয় আজি ৰাতিপুৱা আছিল ৰব মোৰ কমিছিলে, তাৰ পিছত এতিয়া মানে- কিবা খালো, ভাত-চাত খালো, এনেকে খোৱাৰ পিছত। মোৰ এতিয়া মানে- ঠিক আছে চেভেনটি ওৱান হাড্ৰেড টেন আছে, আৰু এইটো ঠিকেই আৰু ওনিছলৈ ল'লো এনেকুৱা মানে মোৰ এনেকুৱা অৱস্থা হয়।
তাকে টো, আচ্ছা।
উম।
ঠিকে আছে বাৰু। ভাল-ভালকে, ভাল-ভালকে খাই থাকিবা হৈ যাব ঠিক চব। মানে অলপ চেফ চাইথ থাকিবা আৰু হয় আচ্ছা আপুনি হয়, আপুনি মাংসৰ ভিতৰত- কি' মাংসৰ ভিতৰত, কি' মাংস ভাল পায়?
মই এই মইতো ভাল পাওঁ মানে মই আহ- চিকেন মানে পাওঁ, মুৰ্গী মাংস আৰু গাহৰি মাংস- পাওঁ, আটাইটকৈ বেছি ভাল। আপুনি খাই নে নেখায়?
এই গাহৰি মোৰ ফেভাৰট। গাহৰি-গাহৰি আৰু হাঁহ মোৰ একদম ফেভাৰট হয়। মানে প্ৰিয় খাদ্য আৰু হুম।
হয় হয় হাঁহতো যদি আমি কুকুৰৰে ৰান্ধি জু জুলটো ইমান সোৱাদ হয় ন' বাপৰে আৰু মাংসটো- যদি একদম মানে একদম ঢিলা হৈ যায় গুলি যায় ন, তেতিয়া বাৰু- পিকিনিক খোৱা ধৰণৰ সোৱাদ হয়, মই কেইমাহ মান আগতে খাইছিলো, মোৰ- মহাই বনাইছিলে‌ মানে- একদম মাংসটো একদম মানে বহুত টেণ্ডাৰ মানে ঢিলা হৈ গ'ল। তাৰ পিছত মানে একদম নিমখ হওক বা যিমান যি আছিল মছলা আছিল চব মানে মাংসৰ ভিতৰত- সোমাই যোৱা যেন নিছ
অসমীয়া কৈছে। কি কি কি কি মাংস হাঁহৰ মাংস।
হাঁহৰ- হাঁহৰ কোমৰোৰে ৰান্ধিছিলে, ইমান সোৱাদ হৈছিলে কি ক'ম আপোনাক।
সেইটো আচ্ছা। আৰু আপুনি গাহৰি-গাহৰি মাংস বনাব জানে নে আৰু গাহৰি?
অ মানে এনেই বনাও, কিন্তু মানে ভাল বনাও, কেনেকোৱা বনাও মই নাজানো। আৰু মই মানে অলপতে মই শিকিছোহে সেইকাৰণে মই নাজানো কিন্তু বেয়া নহয় বাৰু খাব পাৰি।
মই মই, বহুত বছৰ আগৰ পৰাই জানো গাহৰি বনাব মই মই দুহেজাৰ ষোল্লত কমপ্লিট হৈছে, মই‌ দুহেজাৰ সোতৰৰ পৰাই বাহিৰত আছো ঘৰত নাই তেতিয়াৰ পৰাই মই ভাত মাছ মাংস ভাত মোক যি বনাব দিয়া চব বনাব জানো মই।
বেছিকে- ইচ স্পেচিয়েল গাহৰি, স্পেচিয়েলি মই গাহৰিটোৰ মোটামুটি দহটা মান আইটিয়েম জানো গাহৰি বনাব। তোমাৰ দ এ মানে বেম্বু বেম্বু বেম্বু চুপেদি জানো, লাই শাক, মেষ্টা টেঙা- এ তাৰপিছত আৰু তোমাৰ কি বুলি কয় এ ঔ, কলা কচুত তিল, এ দম্বৰুৰ পাত তাৰপাছত- এই মেজেঙা টেঙা এনেকা বহুত আছে, তিল গাহৰি, তিল গাহৰি আৰু কলা কচু মোৰ ফেভাৰেট একদম মানে।
উম।
উম তুমিও খাই পাই
ঠিকে আছে, আ আপোনাৰ আটাইতকৈ ভাল লগা কোনটো হয়?
ভাল লগা মানে কি গা গাহৰি দিছ
উম মানে ভাল লাগে
অ তিল গাহৰি ভাল লাগে তিল গাহৰি। তিল আৰু গাহৰি মিক্স কৰি, অ তিল তিল তিল তিল
বুজিছো, বুজিছো। মোৰ কিন্তু সিমান ভাল নালাগে মোৰ মানে এই লাই শাকটোৰে অকমান ভাল ভাল লাগে, মানে আঞ্জা ৰান্ধিলে নহয়।
হয়, আগতে মোৰতো লাইশাক লাইশাক ফেভাৰেট আছিল কিন্তু মানে এতিয়া খাওতে, খাওতে সকলোৱে লাই লাই গাহৰি লাই গাহৰি মানে কমন টাইপ হৈ গৈছে আও ভাল লাগে আৰু ভাল লাগে। ভাল ভালেই পাঙ, কিন্তু কিবাটো বেছি ভাল লাগে ন সেইটোৱেই হয় হয় হয়। ঠিক আছে বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিলে।
অ, অ, মোৰো ভাল লাগিল বাৰু দিয়ক
হয় হয় ঠি ঠিক আছে ঠিক আছে ধন্যবাদ ধন্যবাদ হয়। শুভৰাত্ৰি
শুভৰাত্ৰী
অহ